উম হেল কোৱা কি কৰি আছা
আছো
এ ইমান টোপনি ফুল লাগিছে শুই আছিলো মই
হাঁ
ইমান টুপনি নে তোমাৰ
অঁ টুপনি কি ক'বা আৰু ৰাতিডাল ৰাতি পত পতকে টোপনি নাহে যে দেৰি হয় শুৱা আকৌ ৰাতিপুৱা সোনকালে উঠিবলগীয়া হয় হু
কি কৰি আছা তুমি
মই এনে আছো বহি আছো ফিল্ডলে ওলাই আহিছো অলপ আগত নাহা নেকি ফিল্ডলে ওলাই
উঁ নাযাওঁ মই দিয়া দিয়া খোজকাঢ়া অকন পেটটো কমোৱা
খুচকাহা মানে মোৰ পেট উলোৱা নাইটো অ' ছোৱালী মো পেট উলোৱা নাইটো
ওলাইছে নহয় দেখিছোঁ নহয়
নাই ওলোৱা নাই ওলোৱা ইমান নহয় আৰু
দিয়া খোজকাঢ়া অকমান তাৰপিছত ভাতপানী খালা
খালো এ
এ ফুুৰাৰ কথাাটো কি হ'ল ফু নোযোৱা নেকি ফুৰিবলে
মই যাম লগৰ খিনিও ৰেডি তোমাৰ লগৰ খিনিহে একো কোৱা নাই মই হেকাৰনে ৰখি আছো আৰু
উম কিয় মই কোৱা নাই মই দেখোন ক'লোৱে যাম বুলি
পোৱা নাই মই যাম বুলি কোৱা
মতোতো কৈছো আমাউ পুৰা ফিক্স আছে যাম বুলি চাৰি পাঁচ জনী পাঁচটা মানুহ ওলোৱা তুমি অকলে নহ'ব ন আৰু চাৰিটা ওলোৱা ল'ৰা
আচ্ছা উলিয়াম ৰবা আৰু দুটা দুটা আছে হা আৰু দুটা মানক সুধিব লাগিব ৰবা অকমান দেৰিকে সুধি পেলাম
ক'বা সোনকালে সোনকালে গৈ আহিম তেতিয়া তাৰপিছত আকৌ নিজৰ নিজৰ কাম থাকিব আকৌ নিজৰ নিজৰ কাম কৰিব চবেই
এইটো হয় বাৰু
সেইকাৰণে জল্দি মিলাব লাগিব কোৱা আৰু
জল্দি মি হেৰি শুনা এই হেৰি এটা কবাচোন আমাৰ বামুণ সন্থাক
তুমিয়ে ক'বা তুমিহে ভাল সিহঁতৰ লগত
মোতকে বেছি তুমি ভালো ও
নহয় লৰাই লৰাক পতককে মিলি যায় ন ত' তুমি উলিয়াবা মই বাৰু কম তাহ সিহঁতক তুমিও এবাৰ কৈ দিবা যে তুমি ওলাইছা উম অ' মেইনলি পইচাটো কথা পাতি দিব লাগিছে
অ' পুৱা বাজেট কিমান ল'বা থাকি কেইদিন থাকিবা
তিনি চাৰি দিনমান থাকিম তিনদিনমান যাওঁতে লাগে তোমাৰ যাওঁ যাওঁতে লাগিব তোমাৰ আমি যদি ৰাতি ওলাই দিওঁ ৰাতি যদি আমি দছটা মানত ওলাই দিওঁ তেতিয়াহ'লে নটা মানত আমি পাঁচ আ ন মানে তোমাৰ পাচ বনাওঁতে দুঘণ্টা লাগে হা ত আমি চাগে নটা মানত তোমাৰ টিপি পাৰ হ'মহে তো একেবাৰে সেয়া পাবলৈ হ'লে তোমাৰ এদিন পূৰা লাগিয়ে যায় যাওঁতে টাৱাং টাৱাং যাওঁতেতো দুদিন লাগিব তে আৰু আহোতে দুদিন আহোতে যাওঁতে দুদিন আহোতে দুদিন চাৰিদিন তাত ভালকে ঘূৰিবলৈতো আৰু এটলিষ্ট দুদিন লাগিব
সেইটোতো হয় চাৰদিন চাৰিদিন
ঘূৰিম আমি দুদিন আৰু উম যোৱা অহা দুদিন বুজিছা দুদিন দুদিনকে সেইটো মিলোৱা আৰু কি মিলোৱা বুজিছা হেল্ল' হেল্ল'
অআই
হুম। হেল্ল'
হেল্ল'
অঁ, কি কৈছা?
ভইচ অহা নাই তোমাৰ।
তোমাৰ বেকগ্ৰাউণ্ডত কিবা মাত আহি আছে।
নাই আহা মোৰ একো মাত মই দেখো ইমান চাইলেন্টত আছো, একোৱে নাই ওচৰত হেল্ল'
কিবা ঘেৰ ঘেৰাই আছে
ঘেৰ ঘেৰাই থকা নাই।
এতিয়া কমিছে।
এতিয়া কমিছে? ত' মানে গাৰুটোৰ মোবাইল তো এনেকে কৰি শুই আছো যে এইটো কাৰণে অ,।
আচ্ছা, মই বোলো আকো এইজনী কি হল সেইকাৰণে মই মাত দাল শুনা নাই আৰু মোক দম দিয়ে তাই।
উম দম দিয়া নাই, বাৰু হেৰিটো কৰাচোন এ এতিয়া যোৱা পইচাটো মিলোৱা।
পইচাটো কিমান? আৰে তুমি কোৱা না
আমি কিন্তু তেল চেল ভৰাই মেলি আমাৰ বহুত খৰচ হ'ব আমি এখন গাড়ী ঠিক কৰিলে ভাল হব নেকি? হা?
অ', গাড়ী তোমাৰ প্ৰাইভেট নিজৰে লৈ যাম বুলি ভাবিছা নে বেলেগৰ পৰা ভাড়া কৰিম বুলি?
কিন্তু এতিয়া গাড়ী খন নিলেও তেলো ভৰাব লাগিব, গাড়ী ভাৰা দিবও লাগিব, কিন্তু যদি বাইক বা স্কু--বাইক চাইক যদি নিয়া হয় নিজৰ নিজৰ নিজে নিজে তেল ভৰালে হ'ল তেতিয়া তুমি আৰু মই যাম হা, তোমাৰ বাইক তেতিয়া তুমিও আধা ভাৰা লোৱা, ময়ো আধা ভাৰা লওঁ। যেনিবা হাজাৰ টকা তেল ভৰাইছো নহয়, মই পাঁচশ টকা দিছো তুমি ফাইভ হাড্ৰেড দিছা সেই তেনেকে তেনেকে বুজিছা আধা আধা মিলাই মেলি ভৰাই দিলো, তেনেকে পইচাটো বচি যাব কিন্তু এতিয়া কি হয় এতিয়া মিলোৱা আৰু এতিয়া উম তেলৰ খৰচ চৰচ কি কৰে কি নকৰে ল'ৰা খিনিয়ে
অ', ভাৱবা লাগবো।
ভাত কিহেদি খালা?
ভাত দালি, ভাজি ভাত। এই তুমি যে গলা মানে তোমাৰ তুমি যে য'তে হেৰি কি কোনে কোনে সবেই বাইক লৈ মানে নিজৰ নিজৰ বাইক লৈ যাব ন, হয় ভাল লাগ ৰাইডত কিন্ত ঘৰৰ পৰা বাইক নিদিয়ে ন।
সোধা আকৌ তোমাৰ লগৰ খিনিক। লগৰ ল'ৰা খিনিক সোধা যে বাইক দিব নে নেকি তোমাৰখন বাৰু দিব হয় নে।
উ।
বাকী খিনি যোন যোন যাব সোধা। সুধিবুৰাই জনাবা যে আৰু যদি নিদো বুলি কয় তে তেতিয়াহ'লে মাক দেউতাকে হওক বা কাৰবাৰো কথা পতা
মানে চবে বাইকলৈ গ'লে য জানা নাই মানে লৰা মানুহৰ বাইক চলাই জানাই একদম মানে স্পীডত যায় আৰু ভণ্ডালিকা চলাইতো
কিন্তু আমি গাড়ী নিলে যে আমি যে ডাবুল খৰচ ভৰিম কোনে গাড়ী চাব জানে তুমি জানা।
এ সেইটোও হয় বাৰু।
তেলো ভৰাব লাগিব ৱেইট পইচাও দিব লাগিব তাক গাড়ী দাইভাৰ আকৌ খোৱা খৰচ চৰচটোতো আছেই ৰুমত থকা চকা খৰচ চব দিব লাগিব ড্ৰাইভাৰজনক তোমালোকৰ ভিতৰতে যদি গাড়ী চলাব জানা তেতিয়াহ'লে একো জানাই বাৰু মোৰ লগৰ ছোৱালী দুজনী মানে গাড়ী চলাব জানে
ছোৱালী মানুৰ ছোৱালী মানৰ ড্ৰাইভিংত মই বিশ্বাস নকৰো। কৰো
কিন্তু কিন্তু এতিয়া সেয়া জেগাত সিহঁতে পাৰিবনে নাই মই সেইটো নাজানো।
সেইটো ন সেইটো সেইটো নয় ল'ৰা এটা এটা আছে এটা আছে আমাৰ এটা আছে হা সি চবতে চলাই মানে হাই হিল জ সেইটো নাই ৰাস্তা তাতো তুমি আমও চলাবা ৰাস্ত মেইন ৰোড আ চলাব। ইমান শিলত আমি নোৱাৰো ন। হাইৱে হলে হাইৱেতটো আমি চাই লব পাৰো কিন্ত হিল হিল জেগাততটো আমি ইমান সহজে নোৱাৰো কাৰণ চলোৱা নাই সি চলাই থাকে মানে।
উম।
সি মানে তোমাৰ ভাড়া চাড়া লৈ যাই আহে এনেকুৱা মানে বুজিলা। ডাঙৰ বাৰু, ডাঙৰ বাৰু আমাত কে তাকে আমাৰ লগৰৰে আৰু লগৰ নিচিনাকে বাৰু
পেটেলক পোৱা তাক
তাকে কম সি যাম বুলি কৈছে বাৰু-
উম তেতিয়াহলে কোৱা তাক আৰু গাড়ী কি গাড়ী দিবা?
তোমাৰ বলেৰ' বা স্কপিঅ
উম! হেৰি ঘ ঘৰততো চাগে নিদিব এক যদি নাই তেতিয়াললে চাৰিআলিত এতিয়া তোমাৰ এনেকুৱা ডিলাৰ এখনৰ পৰা দিয়ে মানে তিনিদিন চাৰিদিনৰ কাৰণে ভাড়া দি দিয়ে।
উম!
তেতিয়াাহ'লে তাৰাপাই লৈ লোৱা নে কি
তাৰ পৰাই লৈ ল'ম ৰবা
উ পাতা সেই তাৰ লগতো পাতা যদি পইচা নিদিয়াকে যদি পাই যায় তেতিয়াাহলে লৈ লোৱা গলে কোৱা তাক
মমান নাই তাৰ নিজৰ গাড়ী আছেি এখন আছে মানে লগৰ এটাৰ তাৰ বাপেকৰ তাৰ বাপেকৰ মানে বিজনেচ ন ত তাৰ বাপেকৰ মানে কৰিলে দি দিব আৰু আৰু চলাব জ মানুহ আছে তাৰ লাইচেন্ চাইচে চব আছে মানে
তেতিয়াহলে এটা কাম কৰা তাকে দি দিয়ে তাৰ সিয়ে আনিবলৈ কোৱা তাকে গাড়ীখন লৈ আহিবলৈ প্ৰভ ভাল
মই সেইটোৱে কৰিম মানে। ত' ইহঁতে সি দি দিব হৈ যাব আৰু সি চলাব যেতিয়া তাৰ নিজৰ গাড়ী হ'লে আমি অকল তেলৰ খৰচটো লাগিব।
উম! কি কি তেলৰ খৰচটো?
এতিয়া কিমান কওঁ বাজেট দহ মানকে লও ন মানে? আহ!
মানে দহ হেজাৰ শুনা এহেজাৰ এহেজাৰ এ হেজাৰ এহেজাৰ চবেই আমি দিম হা গাড়ীৰ কাৰণে দহটা মানুহ দহ হেজাৰ পৰা তেল তেলত গুচি যাব
হয়টো
এহেজাৰ এহেজাৰকৈ দহটা মানুহ তাৰ পাছত আৰু ন হেজাৰদি ন হেজাৰদি পোন্ধৰশ টকীয়া ৰুমেই পাঁচদিন চাৰিদিনৰ কাৰণে যদি তেনেকৈ যদি লোৱা হয়। তেতিয়াহলে ত্ৰিছ এপ্ৰিল এইফালে ফৰ্টি ফাইভ আকৌ ফিফটি এনেকে এনেকে কৰি তোমাৰ মানে তুমি তুমি ধৰা আৰু তাত তোমাৰ হেৰি উম চাৰি হেজাৰ মান যাব আৰু মোৰ
অ ঠিকে আছে আমি দহ মান দহ পোন্ধৰ গ ালে হৈ যাব চাগে।
পোন্ধৰকে লৈ চাব পৰা।
অ', হ'ব মই কৈ দিম হ'ব মই ইহঁতক সুধি লওঁ হা
উ উ উ তুমি মোক জনাবা তেতিয়াহ'লে অ' অ' অ' অ' হ'ব দিয়া তেতিয়াহ'লে অ' অ'